হেল্ল', বহি আছো।
অ।
কাম বন নাই বহি আছো, গৰম হাৱা খাই খাই বাহিৰত।
অ।
তুমি কি কৰিছা
মই বহিয়ে আছো কাৰেণ্টো নাই
উম
কাৰেন্তটো ইমান দিগদাৰ দিছে অ এইকেইদিন
হয় অ
অ এই বিছনিখন মাৰি মাৰি দোকানতে বহি আছো।
উম
হা
মই বাহিৰতহে বহি আছো বাৰু। আছে ইনভাৰ্টাৰো আছে বাৰু হেৰিয়ে লগোৱা হে নাই আমাৰ ভিতৰত বাহিৰতে বহি আছো
অ বুলি খোৱা বোৱা কৰিলে
উম খালো আবেলি জলপান খালো চিৰা দৈ চৰা দৈ খাই ভাল লাগে আবেলি হয় নে
অ চিৰা দৈ উম দৈটো খাব লাগে গৰম দিনত দৈটো খালে ভাল
ভাল আকৌ জিৰ হয় আৰু ঠাণ্ডা গা লাগে গাটো উম
অ পেটটো পুৰা ঠাণ্ডা পৰি থাকে একদম দৈটোৱে আজি চিনেমাখন চাবলৈ গৈছিলো চপা চুপিখন চুপা চুপিখন প্ৰথমতে মানে ভালে লাগিলে চোপা চুপীখন চাই কমেই কমেই দিয়ে মানে সেইখন ইমান দুখ দুখ টাইপৰ নহয় আৰু ধৰক।
অ ভাষ্য ভাষ্য ৰসৰ
চৰসৰ ধৰক এনে বছৰত লাষ্টতহে ধৰক বুজি পাইগৈ মানে কাহিনীটো কি
অ হিমাংশু প্ৰসাদ দাসৰ নেকি এইখন
কোনে হেৰি কৰিছে বাও মই নাজানো বাৰু দেই
তুলচি প্ৰসাদ দাস নেকি সিজনো চাগে চুপা চুপি খন তেনেকুৱা জেন লাগি আছে।
অহ
সেইজনৰহে তেনেকুৱা চিনেমাবোৰ থাকে। তেনেকুৱা চিনেবাবোৰ সেইজনৰহে থাকে। গৰু, গৰু বুলি উলিয়াইছিলে। আকৌ এইখন তেনেকা টাইপৰ বোৰ তাৰমানে তেওঁৰে থাকে। কবিতা আবৃত্তি কৰে যে আগতে, সাগৰিকা বৰদলৈ। আছিলে সন্দিকৈ কলেজৰ তুমি সাগৰিকা বৰদলৈ তেনেকে যে কবিতা আবৃতি কৰে। তপন দাসেও কৰে। তপন দাসৰ লগত আৰু এজন যে তেনেকুৱা টাইপৰ কৰে যে হিমাংশু প্ৰসাদ দাস।
অ মই ইমান নাজানো বাৰু কিন্তু সেই কিন্তু চাই আপোনাৰ ভাল লাগিলে বেয়া নালাগিলে চাই কিন্তু।
তাৰ মানে কথা যিটো তাৰ মানে তাৰ লগত জড়িত যিটো কথা সেইটো পিছত বেয়া দুখৰে থাকে অলপকে হয় নহয়।
অ এই জিপটি দুশয় আছে কিন্তু মানে ধৰক মানে দুশ মান হাঁহিটো যে
অ নহলে আমাৰ সহজ সৰল কাহিনী বোৰ থাকে আজি।
অ গাঁৱলীয়া জীৱন ধেৰিয়ে আছে ধৰক। ডাইনি
উম অ অ অ উ তেনেকুৱা গাঁৱলীয়া জীৱনত চহা গাঁৱলীয়া বিলাকৰ কাহিনী থাকে।
ভোত যে মানে নাই মানুহে যে সাজি দিব পাৰে ভোটটো।
অ অ উম
কথা মাহঁতে আপোনালোকৰ ঘৰৰ মানুহে কি কৰিছে?
মোৰ মাহতে আছে ভিতৰতে। তাৰপিছত এই তাৰমানে অসম কবি চক্ৰ বুলি এটা হেৰি আছ যে অনুষ্ঠান আছে যে তাৰপিছত সেইটো মানে হেৰি অসমৰ তাৰপিছত সেই গ্ৰুপটোত মানে এতিয়া ভিডিঅ' হেৰি হ'ব কনভাৰেন্স কোনোবা জড়িত হয় নেকি সুধিছে। মইও আছো কবি চক্ৰত অসম কবি চক্ৰত। জইন কৰিবলে লিংকটো দি পঠিয়াই দিছে বাৰু। হোৱাটছএপত হেই জইন কৰিব লাগিব সাতটা পা। মা জইন হ'ব চাগে, মই জানো জইন হও নে নহও। হ'বলে আকৌ বক্তিগতকো সেৱাও মোৰ হবলেহে মন নাই। আকৌ অকন ভালকে থাকিব লগীয়া হয় দে। গৰমখনত হাজি কাছি কি থাকিবা। লোকে বেলেগে
আপোনাৰ হে অ কি আজি এইটো কাৰণে আজি আপোনাৰ সেই হলৰ গোটেই এই এ চি আছে নহয় সোমাই থাকলে কি ঠান ভাল লাগি গৈছে আপোনাৰ গাতো মানে।
উম।
জাহান ওলাই আহিছে একদম ভৌ ভৌকে যে একদম মানে জলি জোৱা নিচিনা হৈ গৈছে মানে।
অ সেই তাকে পিছে হিহতি এতিয়া ভাল ভাল ধনী ধনী মানুহ, সেইবিলাকে এ চি ৰুমত থাকি ভিডিঅ' কনফাৰেন্ঞ্চ তাৰপিত ভাগ ল'ব। আমি এতিয়া ফেন খনৰ হাৱাত ফেনৰ শব্দত আমি ইফালৰ পৰা কথা ক'ব, কি ক'ব নুশুনিমেই। কিযাই হব অ ম সেনে আকৌ কিছুমান মানুহৰো এতিয়া ইনভাৰ্টাৰ নাই ন। কাৰেণ্ট গুচি যাব তাৰপিছত আকৌ গৰমত থাকিব নোৱাৰা হব।
উম, এনেই আধা আধা এটা কৰি থাকিলেও বেয়া হ'ব।
উম না আধাতে হেৰি কৰি দিব পাৰিম আৰু গুচি যাব পাৰিম বাৰে বাৰে দি দিব পাৰিম। তাৰমানে তাত অপচন থাকে নহয়। এনেকে লিখা থাকে তুমি জইন যদি কথা কোৱা তাৰ মানে সেই তাত চুব লাগিব। এনেকে হাতটো দাঙি থকা সেইটো চুব লাগিব যেতিয়া তেতিয়াহে মোক কথা কবলৈ দিব। নহলে বাকী বিলাকে কৈ থাকিব। তাৰ পিছত কোনবাই কবা কব নেকি? নাম কব বোলে আমুকে কব নেকি? নহলে কম বুলি ভাবিলে বেছি যদি কথা হৈ থাকে তেতিয়া হাতখন দি দিয়ে মানে। চ চুবলৈ দিয়ে তেতিয়া হাত দাঙি দিয়া সেইটোত অপচনটো থাকে। নহয় চাইকাৰ এটা থাকিব নহয় সেইটো দিলে মানে দ এতিয়া কব বোলে আমুকে হাত দাঙিছিলে। এইয়া তেখেত চব মানছ খুৱাই আও এদাই কিন্তু কিছুমানে কথা নোকোৱাকে মনে মনে শুনি মনে মনে শুনি যাওঁ শুনি পেলাই গুচি কট তেতিয়াহে কৈছে মানে আৰু নেটৱৰ্কৰ কামত
এই তেনেকুৱা বিলাকৰ লেপটপ বিলাক ভাল।
অ, সেইবোৰ কৰি ভাল দিয়া। আমাৰ মোবাইলটোত বেয়া হ।
উম।
এতিয়া সেহেত বিলাকে বা লেপেটপ, চেপটপ, কম্পিউটাৰতে কৰিব। সেহেটি ছাগে ভাগ লব আকৌ কোৱা মানুহবোৰ আমি এতিয়া অকণি অকণ যাওঁ।
আজি মাটি ৰুলে?
আজি কঠিয়াহে তোলা আছিলে। কঠীয়া এহঁতি হেৰি ছোৱালী কেইজনমান দিলে দিলো কৰিবলে সিহতি তুলিবলৈ আহিলে, কালি মায়ে কবলৈ গ'ল নহয় তাৰ পিছতে মই ফোন কৰা পিছতে তাৰপিছতে কবলৈ গ'ল তাৰ পিছত সিহঁতে পাঁচ জনী পাঁচটা আহিলে, কঠীয়া তুলিবলৈ গোটেই গোটেইখিনি তুলিলে হেতি।
উম।
তাৰপিছত কাই হেৰি সোমবাৰেহে বোকা দিব। সোমবাৰে বোকা দিলে মানে সিহতি ব আৰু সিহঁতি আহিম বুলি কৈছে।
উম
তাৰপিছত সিমাহত ধাপ পাই পাঁচ পাঁচটা আহিব তাৰপিছত ময়ো আহিম আৰু মানুহজনী মাতিব
অহ
এনেকোৱা মাজে মাজে মাও থাকিব তেনেকে শেষ কৰি মা সেইদিনাখন গোটকেই গোটেইখিনি দি দিব সোমবাৰে যি মই কলা হলো একেজনী আগতে ইষ্টেতাচ ফটো দি থাকো নহয় এইকেইদিন দিবই নোৱাৰা হলো ফেচ ফেচবুকতো দিয়া নাই একো ফেচবুকত পেজ আছে ন পেজত মানে ফটো চটকে আপলোড কৰি থাকো মাজে মাজে কিবা কিব ভিডিঅ' দি থাকো এতিয়া যি চেহেৰা হল কোনো পধ্যে মই ফেচবুকত ফটো দিব পৰা নাই যেএ মানে মই গামোচা মাৰি ললে মানে আ মায়ে যে মই মাৰি ল'ব নোৱাৰো ওপৰত হেৰি এটা বা কিবা জাপি এটা ল পেলাই ৰুব নোৱাৰো আকৌ চাৰ্ট পিন্ধিও ৰুব নোৱাৰো
লাগে নে
আকৌ ছাৰ্টো পিন্ধিও মই ৰুব নোৱাৰো গোটেই কাটা কটা চোলা পিন্ধিহে মই ৰুইছো গোটেই হাত চাত কুলা হ'ল
মই এনেকে মূৰত পাগু মানে মূৰত পাগুৰি মাৰিবেলা গামোচা খন এনে গৈ অকল চকু চকুকেইটা উলিয়াই পেলাই থৈ দিওঁ উশাহ চোশাহ ল'ব নোৱাৰ কি কম ডাঙৰ পানী বটল জানা পানী বটল একদম গোটেই মূৰ পৰাম মূৰত ঢালি দিওঁ আৰু পানীও গৰমেই হৈ যায় নহয়
উম
কি কও একদম এনেকুৱা চাহ জেগাত চাওঁ চাহ জেগা একদম দ মাটি সেই খিনি খান্দো বোকা খিনি এক তহঁত ত ত চেঁচা হৈ থাকে নাই
উম
তলটো চাফা হৈ থা থাকে কাৰণে এই কি বুলি কয় এই সেইটো ভৰাই থৈ দিওঁ
বটলটো
তলতো ভৰা থৈ দিওঁ তাকেম এনেকুৱা বাহ চা চেচুক সেই জেগাৰ নিচিনা বাওঁ তেতিয়া পানীতো পুৰা ঠাণ্ডা হৈ থাকে আৰু
উম আমাৰা বা ঘৰৰ পিছালো ওচৰতে আমি আনি আনি ঘৰৰ পৰাই নিনি লব পাৰো পানী
অ মাগন ম
আৰু আলতিয়া আমাৰ আপোনালোকৰ সেইফালে বালিচহীয়া মাটিব আক নদীৰ হেৰি থাকে যে। আমাৰ এইফালে আলতিয়া নেকি
আমাৰ ফালে আলতিয়া পোৰা আমাৰ ফালে বালিচহীয়া নহয়। উম আমাৰ যি দৰা আমাৰ আমাৰ। যি দৰা ডাঙৰ দৰা আছে।
উম।
আপোনাক কৈছো নহয় এনেকে হেৰি কৰিব নোৱাৰি এ -একেবাৰে আঠুলৈকে সোমাই।
উম, মোৰ সেইদিনাখন আঠুলৈকে সোমাই মোৰ ভৰিতো জইন বেগ বাৰ হৈ গৈছিলি। ইমান দ মানে ইমান সোমাই গৈছে।
সোমোৱাই এটা ভৰে উলিয়াই আকৌ পিছলে মানে এনেকে আহিব নোৱাৰে মানে।
উম
এনেকুৱা তাইপৰ
অহ তেনেকুৱা মোৰ সেইদিনাখন আমাৰ ঘৰত অকনমান দৰ ট্ৰেক্টৰে বাওঁ বেছিকে দৰকে কৰিলে নেকি মোৰ ভৰিতো উলিয়াব লোৱাৰোৱা হল নহয়। কিবা ভৰিতো জইন্তটো মানে বিষাই গৈছিলেগে তাৰপিছতে আৰু হে। কৰিলো আৰু আহিলো আৰু যেনে তেনে উলিয়াই তাৰ পিছত তেতিয়াই বিষাই আছে বিষাই। সেইটো ভ বিষায়াইে থাকিল তপিছতি ভাল হ'ল মই কালি।
অহ। হেৰি নহয় আমাৰ বোকা এই কাইলে পৰহি আমি দুটাই দিয়াৰ কথা হৈ আছে।
অহ
মানে দাৱনী কেইজনীয়ে কৈছে বেছি ৰ'দ হলে মান ৰুবলৈ অকণ দিগদাৰ হয় জানে নহয় কেনেকুৱা কেনেকে থাকিম বাওঁ। পাম বোলো সেই মানুহক কষ্ট দিবলৈও বেয়া নহয় ধৰক
অহ - অহ
উম, তাৰপিছতে বোলো হ'ব বাৰু এই বতৰটো অকমান হেৰি নিচিনা কৰিলে সেইদিনাখনে ৰুই দিব।
উম, আৰু ৰৈ- ৰৈ ৰুব পাৰে আমাৰ ইয়াত ৰুৱনিয়ে ৰৈ -ৰৈ ৰৈ ৰৈহে ৰুৱে -ৰুৱে অকমান আকৌ ৰোৱাই। তথাপি পানীবোৰ গৰম হৈ যায় যে।
আহ?
ৰৈ থাকিলেও সেই একেটাই কথা আকৌ সেইবোৰ বেছিকে গৰম হৈ হৈ গৈ থাকে মাটিবোৰ।
উম, কেইবা ৰাটিলে ভাত কিহে বনাব?
হয়, পোৱা নাই। ভবাই নাই মানে এতিয়া ভিতৰলৈ গলেহে গম পাম মই আগফালে বাৰাণ্ডাত বহি আছো‌। তুমি এতিয়া দোকানত নেকি? দোকানলৈ আহিলা নেকি? অ', - অ',
কান্তাই বহি আছে বোলো।
অ', - অ',
আনো ক'ত থাকিবা মাহহত ঘৰত আছে অহ গধূলি কোন সময়ত
অহ
কিবা বিজি হবলৈ কিবা এটা ভাততো তাকে আহে কি কওঁ তোমালোকৰ কিহে খালা?
আমাৰ ভা মাচ আছে সেই গানটো আৰু গুচিল গ'ল নহয় পাই। মাছেই মাছ এইকেইদিন। পোৰা জুল কাটি -কাটি মাছ।
অহ, তোমালোকৰ সেইফালে ওলাই আকৌ আমাৰ এফালে নোলাই নহয় মাছ।
উম।
মাছ একদম, মজা মজা মাছ ক খাই থাকিলে হ'লা জোৰ কাটি ধৰিব আকৌ পথাৰত খাল খিচিছে ক মাছ পায়।
পচিবলৈও নাই মানে আগতে আগতে ওলাই আমি সৰু হৈ থাকোতে, আমাৰ পুখুৰী এনেকে কথাৰ মোৰ মানে সৰুকে খাল তাল খানি পেলাই থয় নহয় তেনেকে তাত মাছ সোমাই। অ এতিয়া নোলায়।
অহ, হব। ত' মই মানুহ -মানুহ এটা আহিছে।
অহ - অহ দিল লোৱা তুমি। উম -উম